অ'। সেই ৰ'হ, আছিলোঁ এনেই কিবা-কিবি কৰি।
উম - উম। তাকে কি কৰিছ বোলো। ভাত-পানী খালি?
নাই, ভাত-পানী খোৱা নাই। দেৰিকে খাম।
উম, মই খালোঁৱে।
অ', কি বনাইছিলি আজি?
এ হেৰি বনালোঁ, দালি বনালোঁ। তাৰ পাছত আকৌ পনীৰক টো বনালোঁ। আজি বৃহস্পতিবাৰ যে।
উম।
আমাৰ মানে নিৰামিষ খোৱা যায়তো। আনিলে পনীৰ তৰকাৰী এখন বনালোঁ, দালি বনালোঁ।
উম।
ত বেছিকে তেনেকে খুৱাব নকৰে আৰু। বেছি খায়। মানে বিধে-বিধে।
উম - উম, বুজিছোঁ।
টো খোৱা নাযায়। সেয়া বনালোঁ, কলমৌ শাক বনালোঁ, ভোল ভাজি বনালোঁ।
এই অ' আমাৰ এখেতক সুধিলে হে অকল। মোক চিনি নাপায় বোলে তেওঁৰে।
হঁ-হঁ-।
খায়ে পোৱা নাই আগতে।
মই আজি প্ৰথমবাৰ বনাইছোঁ কলমৌ শাক, ভোল ভাজি।
মই ভাল পাওঁ খাই কলমৌ। এই আমাৰ পথাৰতে পায়। এগাল মান থাকে। চিঙি আনিব লাগে আৰু।
অ'।
আলু এটা দি দিব লাগে ধুনীয়াকে।
তো সুধিছোঁ আৰু, নিমখ চখা বেছি হৈছে নেকি? দেউতাই কৈছে, নাই ঠিকে আছে চব, ধুনীয়া হৈছে বুলি কৈছে। ভাল লাগিছে আমাৰ বনোৱা বস্তুটো ভাল লাগিছে বুলি ক'লে, ভালে লাগে হয়।
সেইটোৱে কথাটো।
উম, তাকে লাহে - লাহে শিকিছোঁ আৰু বনা কিমাননো শাহুৱে বনাই খুৱাব। বনাও যেনিবা তাতো। নবনোৱা নহয়। অকল মানে এইবিলাক শাক চবজিবোৰ বনাবলৈ ভালকে নাজানো আৰু।
অ হয় কথাটো শাক চবজি বিলাক ইমান বনোৱা নহয় যিহেতু।
আহ দেউতাহঁতে জানে আৰু সেইবিলাক বনাবলৈ ভালকে।
সেইখিনিও নাজানো যে এই যে শাক যে কিবা বহুত পাতলা হৈ থাকে সেইখিনি কেনেকে এই যে ডাঠ কয় যে। কিবা এটা ঘোল এটা দি পেলাই ডাঠ কয় যে।
অহ।
মই এইবিলাকো নেজানো এইবিলাক চব মায়েহে জানে।
শাকৰ তৰকাৰীত?
উম।
সেই সেইটো দি দিলেও দিয়ে নিদিলেও নাই আৰু।
নিদিলেও নাই মানে দিলে ডাঠ হয়।
আটাৰ গোল নহয় খুন্দো চাউল দিয়ে।
নাজানো মই ভালকে সেয়া কোৱা নাই জানো ভালকে নাজানো এক কি
উম খুন্দু চাউলটো দিলে মই জানামতে খুন্দু চাউলে দিয়ে দেই। খুন্দু চাউলটো দিলে মানে অকণমান মানে হেৰি হৈ যায় ডাঠ ডাঠ হৈ যায়। কৰ্ণফ্লাৱাৰ দিলে যেনেকুৱা হৈ যায় ন তেনেকুৱা হৈ যায় আৰু।
উম।
উম দালিতে কঠাল গুটি দিলো, বিলাহী কাটি দিলো।
কৰ্ণফ্লাৱাৰ মানে আটা নহয় জানো?
নহয়। এই যে চিকেন পকৰা, চিকেন লেগ পিচ যে খাওঁ তাৰ ওপৰত যে এটা যে লেয়াৰ যে থাকে বেচন দি বনাই বুলি ভাব নেকি এইটো কৰ্ণফ্লাৱাৰ দিয়ে।
উম।
কৰ্ণফ্লাৱাৰটো ভাল লাগে খাই সেইটো আমাৰ ঘৰত আছে যেনিবা মই সিদিনাখন বনালো চিকেন ড্ৰাই ফ্ৰাই বনাইছিলো। চিকেন পকৰা, ড্ৰাই ফ্ৰাই চেজৱান চচ এটা কিনি আনিছিলো মৰিগাঁৱৰ পৰা।
উম।
এই চেজৱান চাটনিটো দিলো তেনেকে বনালো আৰু।
আহ।
ভাল লাগে খাই চিজৱান চাটনিটো কিন্তু দেই।
উম সেইদিনাখন যে আমি যে খাইছো চিকেন বাটাৰ মচালাটো।
অহ।
সেনেকে বনাব পাৰা হয় ঘৰতে।
বনাব জানো।
সিহঁতে বহুত দেৰি ড্ৰাই ফ্ৰুট বিলাক মানে বেছিকে দি পেলাই বনাই দিয়ে।
নহয় ড্ৰাই ফ্ৰুটছটো দিয়ে বহু বহুত ড্ৰাই ফ্ৰুটছ নহয় কি কি দিয়েনো, হেৰি কৰেছা বিলাহী তাৰ পাছত মানে মই চিকেন বাটাৰ মচলাটো বনাব জানো যেনিবা দেই। হেৰি কৰে প্ৰথমতে মাংসটো বইল কৰি লয় বইল কৰি থৈ দিয়ে আৰু তাৰপিছত ভাজি কৰি এক্সট্ৰাকে থৈ দিয়ে।
উম।
পনীৰ যেনেকে থয়
উম।
আচ্ছা মানে একে মানে আদা, নহৰু নিদিয়াকে পিয়াজৰ লগত ভাজিলে ভাজে না ভাজিলেও নাই তেনেকুৱা ধৰণৰ। ভাজি থৈ দিব লাগে আৰু
উম।
তাৰ পাছত হেৰি কৰিব লাগে এনেই মানে এনেকে হেৰি পেন এখনত কেৰাহী টাইপৰ সেয়াত মানে হেৰি দে পিয়াজ তাৰ পাছত বিলাহী কাজু। তেনেকে মানে অলপ মানে জলকীয়া কেঁচা জলকীয়া দিলে ভাল লাগে। কেঁচা জলকীয়া দি পেলাই অকমান মানে হেৰি কৰিব লাগে তেলত মানে লৰা বগৰা থাকিব লাগে আৰু অলপ যেতিয়া মানে আধা সিজা নিচিনা হব
উম উম
তেতিয়া মানে পপিয়াঁজটো যেতিয়া হেৰি হৈ যায় মানে ন অকন মানে সিজা নিচা যেতিয়া দেখা পোৱা যায় পিয়াজ কিন্তু মানে ডাঙৰ ডাঙৰ কাটিব লাগিব আৰু মানে তাৰ পাছত অ সেইখিনি হোৱাৰ পিছত মানে আধা সিজা হোৱা নিচিনা হলে গোটেইখিনি বস্তু ঠাণ্ডা হব দিব লাগে। ঠাণ্ডা হোৱাৰ পিছতে মিক্সিত পচি লব লাগে মিক্সিততে কাজু চাজু দি কিনে যেতিয়া মিক্সিত পিচি ল'বি। তাৰ পিছত সেইখিনি পেষ্ট এটা হয় ন। প্ৰেছটো থই দিব লাগে তাৰ পাছতে এনেকে মাংস খিনি আৰু বনোৱাৰ নিচিনা বনাই অকল মানে ম মাই মছলা ইমান বেছি দিব নালাগে আৰু
উম।
এনেকে দি কৰি বনাই থাকি থাকি। তাৰ পিছত মাজতে আৰু সেই গ্ৰেভি খিনি দি দিব লাগে আৰু আদা নহৰু অলপমান দি। মানে জ্বলাটো কমাই দিব লাগে আৰু আৰু সিহ। তেতে মিঠা কাৰণে চেনটো দি দিয়ে আৰু সেইটোৱে জ্বলা নহবলৈ। সেনেকে আৰু ওপৰত তাৰ পিছত হেৰি। দিব লাগে অ পাৰি বাৰু
অ কৈ থাকোতে মন গৈছে মানে আকৌ খাবলৈ কাৰণে।
তাৰ পাছত সেয়াই আৰু হেৰি দিব লাগে এইটো ফ্ৰেচ ক্ৰীম কিনিব লাগে আমল ফ্ৰেচ ক্ৰীম দি দে আৰু হৈ যোৱাৰ পিছত অকমান ওপৰত ছটিয়াই হৈ গ'ল আৰু খা আৰু তুমি খোৱা আৰু খাবা আৰু
উম একদম।
উ ভাল লাগে খাই পেলাই। বনাও কে কেতিয়াবা মন গ'লে
উম।
তাৰ তাত বনাইছো তাত এবাৰ খুৱাইছিলো কিন্তু তাহাঁতে একো টেষ্ট বুজি নাপ ালে মই একেতে খাই ভাল পালে তে তাত
অ মানে হেৰি হয় যে হেৰি এতিয়া মা তত মা দেউতাহঁত মানে এয়া হেৰি হৈছে ন এতিয়া বয়স হৈছে। অ তাতে ইমান দিন টেষ্টটো নাই পোৱা ন সেইটো।
মানে তেনেকে চাগে হোটেলে চোটেলে খাই পোৱাহি নাই চাগে? আমাৰ মাহতক মই যদি বাহিৰত খোৱা কথা কও, তই কি সেই হোটেলৰ খানা বিলাক বেয়া থাকে নহয়। বাহিৰত নাখাবা বেমাৰ হব, সেই মানে আগৰ দিনৰ মানুহ ন। তেনেকে কয় আৰু। কিন্তু আজিকালি এতিয়া হয় বাৰু বেয়া থাকে হোটেলৰ খানা। কিন্তু যিমান নহওক মান দেচোন ভাল হৈছে বোৰ যথেষ্টখিনি আজিকালি।
অ সে ভালো আছে ন বেয়াও আছে কিছুমান একে বহুত গেলা চোলা জেগাত যদি যাই বেললে খাবিলাকতো বেয়াকে বনাব ন এই ভাল জেগা খিনিত ভালকে বনাবা। আৰু কিছুমানতো অপেন কিটচেন ৰাখে ন সিহঁত সেইবিলাক
অ সেইটোৱে, এতিয়া আমি সেইদিনাখন যোৱাখন অপেন কিচেনে আছিলে। আমিতো কিচনতটো এৰি পেলাই আমি এফালে আহিছো ন খাবলৈ
অ সেইটয়ে মানে যদি কোনোবা বাহিৰ লৈ থাকে দেখিয়ে থাকে ন কেনে
উম সেইটোৱে আৰু ভাল লাগিলা উম ভাল লাগিলে যেনিবা। মই মানে মটনটো অকমান যে টেষ্ট কৰিছিলো এখতৰ পৰা লৈ। মটনটো ভালে লাগিছে কিন্তু মচলা টাইপৰ বনাইছে ঘৰত বনোৱা মছলাকে বনাইছে। কিন্তু মই কিন্তু বাটাৰ মচলাটো খাই বৰ বেছি ভাল পাওঁ দেই।
উম।
লগত পনিৰ জিৰা ৰাইচ হ'ব লাগে।
এ আমাৰ এখেতেও বাটাৰ মচালাটো খাই ইমান ভাল নাপায় ইমান বোলে হেৰি বস্তু এইবিলাক বোলে। বেছি খাব নালাগে হাৰ্টৰ প্ৰব্লেম হয় কিবা কিবি বহুত কিবা কিবি কৈ থাকে মোকো। ন তথাপিও আৰু আমাৰো জিভাখনেতো এনেও নামানি সেইকাৰণে আমি খাওঁ।
সেইটোৱে আৰু।
সেইটো সেইবিলাক নামানি নামানি কলেষ্ট্ৰল বাঢ়ি গৈছে উম।
সে এতি কি কি বনাইছে এনেই ঘৰত?
এ হেৰি বনাই আছে এই দালি কথালত উটি কালি যে কৈছিলো যে এ আজি আকৌ সেয়ে সেয়া বনাইছে, তাৰপিছত ভোলৰ ভাজি বনাইছে।
অ অ বেঙেনা খাই বৰদিন হয় নাই দেই বহুত দিন খোৱাই নাই।
উম আমাৰ মানে বেঙেনা হেৰি ফ্ৰাই কৰি পেলাই খালে বোলে নখজোৱাই বোলে বেঙেনা যদি ভাজি ভাজি বনাই পেলাই খাই বোলে, তেতিয়া খজোৱাই এইটো কেনেকুৱা কথা তই শুনচোন।
ভাজি বনাই খালে মানে, অকমান মানে গ্ৰেভি নিচিনা হৈ থাকে ন? পানীয়া পানিয় সেইটো কাৰণে চাগে হয়
হয় সেইটো, উমম হয় কথাটো সেইদিনাখন বনাওতে সজুৱাইছে বুলি কৈছে আকৌ মোক।
মই ভাবি পোৱা নাই কথাটো, খজোৱালেটো তেল
সেয়াই ফ্ৰাই কৰি পেলাই এইটো এনেই, এতিয়া বোলে মোক নখযোৱাই বোলে মোক কৈছে তেনেকে।
হ হ
অ আমাৰ মায়ে আকৌ ভেন্দি কেইটালো উম সেই দীঘল দীঘল কৰি পেলাই ফ্ৰাই কৰি দিয়ে সঁচাই ভেন্দি ভাজিে যে সেই দীঘল-দীঘল কৰি পেলাই যে ফ্ৰাই কৰি দিলে বেছি ভাল লাগে। মই মানে গম পাইছো কথাটো উম দীঘল দীঘল কৈ পেলাই কৈ দিবিচোন অ কম দে
উম তহঁতৰ আন্টি আন্টিৰ হাতৰ মাংস লুভ মই খাই পোৱা নাই ৰ খাব লাগিব কোনোবাই দিনা উম।
নহ খুৱাবই লাগিব দে উম অ হ'ব দে
আমাৰ তেনেকে নানেই মানে এৱাত গাহৰিতটো সেই দেউতাই মানে মানা কৰে আৰু।
অ। এ আমাৰ ঘৰততো বাৰু খাই বাৰু দেই অ এই বেমাৰ আজাৰ হোৱাখিনি টাইম নখালেই হয়ানে সেইখিনি টাইমত মোক বাছি চলিলে হয়।
সেইটোৱে সেই আমাৰ দেউতাৰ মন গলে দেউতাৰ মন ভাল থাকিলে আনিবলৈ দিয়ে দেউতাহঁতো নাখায় আমি খাওঁ যেনিবা হ'লেও আৰু দেউতাৰ মন ভাল থাকিলে আমাক খাবলৈও দিয়ে তেখেতৰ বোলে খাবলৈ কাৰণে নালাগে। ক'ৰবাত যদি কিবা শুনে আৰু নাই নাই এইটো কাৰণে এইটো হ'ব সেইটো হ'ব সেনেকে কব আৰু সেয়াই উম
বাকী বা খবৰ ভাল?
অ ভালে দে ঠিকে আছে পাচ মাহ সোমাইছে নেকি
আহ
সেই আতা কি কৰে মেললে এতিয়া ভালে বোলেও আ হৈছে খাব কৰিব অ খাব কৰিব পাৰিয়ে আছে যেনিবা এতিয়া সময়ত।
আহ আৰু এনেও খাব কৰিব নোৱাৰিলে জোৰ কৰি খাবই লাগিব দেচোন।
নাই
কাৰণ অকল এজনী মানুহৰ কথা নহয় ন, দুটা দুটা জীৱৰ কথা কবলৈ গলে।
সেইটোৱে টো
উম
হ'ব দে আমি নহ'লে হেৰি কৰিম খানা এটা খাম বুজিছ সেনেকে বনাম। বনাই কিন্তু বাটাৰ চিকেনৰ লগত অ বাটাৰ চিকেনৰ লগত কিন্তু পোলাও খাইহে ভাল লাগে পোলাও মানে এই জিৰা ৰাইচ টো খাই ভাল লাগে।
উম হয় যেনিবা কথাটো।
উম এনেই নৰ্মেল ভাততো খাব পাৰি কিন্তু মানে যিমান নহওক জীৰা ৰাইচটো খাই বেছি ভাল লাগে আৰু।
এ হেই হেৰি ভাতটো যে বহুত মিহি-মিহি আছিল ন মিছ খোৱা সেইদিনাখন একদম বহুত মিহি বহুত সৰু একদম।
অ। সেইটোয়ে ভাল লাগিছিল কিন্তু অ বাৰু হ'ব দে হব নহ'লে
অ দে হ'ব দে নহ'লে উম উম।